হেল্ল, হেল্ল'? হেল্ল'? হেল্ল? ' অ শুনি পাছা?
শুনিছো কি কৰি আছা বন্ধু?
নাই নাই, মই এনে খোজ কাঢ়ি‌ কে আছিল বাহিৰত আছিলো অলপমান তুমি কি কৰি আছা?
এ ময়ো এনে আছো ৰবা বাকী আজি গৰম কেনে?
গৰম মানে গৰম মানে ঠিকে আছে আজি ইমান গৰমতটো লাগা নাই, মই ন অলপমান ভিতৰত আছো। কিন্তু বেছি লাগা নাই।
বাহিৰত বহুত ৰ'দ দিছে কিন্তু।
মান বিয়ে বেছি গ - গৰম লাগা নাই আজি তোমাৰ। তোমাৰ কেনেকা? তোমাৰ কেনেকা লাগিল গৰমখন?
কিন্তু কালি বহুত গৰম আছিল ন?
উম কালি কুনি আ কালিতো বহুত গৰম আছিল মানে। কালি মই ঘৰত আছিলো। একদম মানে ফেন চলাইছি ফেন চলাতো লাগা নাছিল আৰু বগ মুখত মানে ইমান গৰম লাগি আছিল ফেনটোৱে কাম দিয়া নাছিল মোৰ।
বাকী কিবা খালা নে সন্ধিয়া?
আহ এতিয়াতো খা নাই। অলপ চাহ ঠাহ খালো। চাহ খালো, অলপ পাচটা খালোঁ। ইটা অলপ এনে বাহিৰত অলপমান‌ খোজ কাঢ়ি আছো অলপমান। অলপ ভা - ভাগৰি লাগি আছিলে কানে অলপ বাহিৰত খোজকাঢ়ি আছো। তুমি কি খা লা
অ' মই চাহ খালো ৰবা চাহ। তাৰ পিছত চিঙৰা এনেকুৱা খালোঁ।
উম, লছত দিনত কি খালা? দিনত কি খাইছা?
দিনত তোমাৰ ভাত খাইছিলোঁ চিকেনেদি।
উম, ভালে মোৰো মানে যে মিৰামিছ খা হৈছিল আৰু মিৰামিছ খালোঁ। আমাৰ ঘৰত আইছিলো না মিৰামিছ খালো।
অ, ঠিকে আছে। বাৰু তুমি আজি ক'ত ক'ত গ'লা? তিপুৱাৰ পৰা।
নাই মানে ৰাতিপুৱা খুই উঠিল। অলপমান লগৰ বিলাকৰ ঘৰত গল। অলাছিল ৰধ বাৰত আহিছোঁ আৰু।
হয়, হয়, হয়। ঠিকে আছে। বাৰু তোমাৰ লগত আজি মানে আত্মবিখ্যাক মানে চেল্ফ কনফিডেন্স যাক কয় আত্মবিখ্যাক এইটোৰ বিষয়ে কিছু কথা কম বুলি ভাবিছোঁ।
উম, অ আত্মবিখ্যাতটো ভালে হয় মানে তোমাৰ যেনেকা মানুহ বিলাক কি থাকে মানে আত্মবিখ্যাত নাথাকিলে একো কৰিব নোৱাৰা হয় জীৱনত। যেনেকা তুমি কিবা কাম কৰি আছা তুমি ধৰা যেনেকা তুমি পৰ‌ ক্ষা দিবা আছে নহলে তুমি কিবা বাহিৰত তুমি নিজৰ ওপৰতে আত্মবিখ্যাত নাথাকিলে তুমি মানে এ আগত তুমি নিজে দিবাই নৰিব পৰীক্ষা বিলাকক ভালকে। মানে তুমি মানুহ বিলাক থাকিব লাগে নিজৰ ওপৰতে আত্ম বিখ্যাত কি অ পৰীক্ষা দিব পাৰো আৰু পৰীক্ষা পাছ হব পাৰো। এনেকা মানে আত্মবিখ্যাত থাকিব লাগে। তুমি কি ভাবা আত্মবিখ্যাত মানে?
হয়, মই ভাবো যে তোমাৰ যদি সমাজ এখনত যদি তুমি চলিব আছে চ' তোমাৰ আত্মবিখ্যাত লাগিবই। মানে নিজৰ ওপৰত আত্মবিখ্যাত লাগিবই, কাৰণ সমাজত বহুত প্ৰকাৰৰ লোক থাকে তেওঁলোকৰ সৈতে ভালকে কথা বতৰা কব কব জানিব লাগিব। প্ৰথম কথা তাৰপিছত তেওঁলোকে মানে বহুত ধৰণৰ লোক থাকে। ভাল, বেয়া লোক থাকে। চ' তোমাৰ নিজৰ ওপৰত মানে অ। আত্মবিখ্যাত থাকিলে তুমি সমাজখনত চলিব পাৰিবা। তাৰোপৰি তুমি ধৰা তুমি অ, তুমি ধৰা মানে মই তোমাৰ ধৰা লগৰ। তুমি মোক লগৰ বুলি ভাবি কিবা এটা কথা ক'লা পাৰ্চনেল কথা ক'লা হা। চ' মই টো এই কথাটো বেলেগ যোনটো তোমাৰ লগৰ বা মোৰ লগৰো নহয় তাক কৈ দিলো মই। চ' উ-উ মানে তোমাৰ তুম মোৰ তোমাৰ প্ৰতি আত্মবিখ্যাতটো উঠি গল। হয় ন? মানে তোমাক আৰু বিশ্বাস কৰিব নোৱাৰিম। এনেকুৱা টাইপ বস্তু। আৰু তোমাৰ আত্মবিখ্যাত মানে চাপজ মই উদাহৰণ এটা দি আছো। তুমি ডাঙৰ হয়তো কিবা চাকৰি কৰিব মন আছে ন যিকোনো এটা এই চাকৰি চাকৰিটো কৰাৰ ক্ষেত্ৰত কিন্তু তোমাৰ লগৰ বা ঘৰৰ কিছুমান মানুহো হ'ব পাৰে কোনটো কিছুমান মানুহ থাকে কোন্তটো চাপৰ্টিভ নহয় চাপদ নকৰে তোমাক উলতাই নিগেটিভ কমেন্ট দিব তোমাক যে এনেকুৱা কব যে চাকৰি কৰি কি হব চাকৰি ভাল নহয় তই তই এইটো চাকৰি কৰিব নোৱাৰিবি এইটো কথা ভা ভাবি যদি মানে তুমি যদি পিছ পৰি আহা পৰা যদি পিছ পৰি আহা চ তুমি আগবাঢ়ি যাব নোৱাৰিবা তাৰ ফলত তুমি আগ কাম এটা কাণেদি শুনিব লাগে আৰু এটা কাণেদি কথাটো ওলাই দিব লাগে আৰু নিজৰ কামবোৰ কৰি যাই থাকিব লাগে নিজৰ কাম কৰি গৈ থাকিলে কাৰো কথাত ধ্যান নিদিলে তুমি একদিন হলেও মানে সফলতা পাবাই লাইফত হয় নে নাই
উম ঠিকে আছা তুমি যেনে তুমি যেনে কলা এটা কাণ পৰা শুনি পেলাই এটা কণ পৰা অল লাগে মানুহ বিলাক থাকে মানে কি তোমাক তলত টানিব খুজিব কি মানে ই অলপ ভাল কৰি আছে নিজৰ জীৱনত ইয়াক তলত টানি দিম দিয়া ইয়াৰ পৰি টানিম নহয় কিবা কথা কৈ দিম বিয়া লাগিব তেতিয়া ইয়াৰ হ'লে আমাৰ আত্মনিৰ্ভৰতটো খতম হৈ যাব তাই মান নিজৰ কিবা ভুল কৰি দিব লাষ্টত নিজৰ কামটো বিয়া হৈ যাব এনেকা মানুহ থাকে মানে তুমি তুমি যিমানো মানুহ বিলাক থাকে চকুত লাগে কি মানে ইয় ডাঙৰ হৈ আছে কেনেকা ডাঙৰ আছে আমিটো ইয়াৰ লগতে থাক আছো ইয়াৰ লগতে ঘূৰি আছো মানে একেলগে থাকি কেনেকে ঘূৰি আছো আমি তলত থাকিলে কেনেকে ওপৰা যায় আছে মানুহবাকটো মানে তোমাক টানিব খুজিব তলত কি মানে ইয়ে ইয়ে ম পৰা আগ টানিব লাগিব ই অলপ কটা লগাই দিম নহলে কাজিয়া লগাই দিম বিলাকৰ মাজত সটো মানে তোমাৰ আত্মনিৰ্ভৰ থাক লাগে কিমান নহয় মই নিজৰ ক কামটো নিজৰ কাৰ কৰি আছো মই ভাল কৰি আছো মই কাৰো কথা নুনিম এটা কানৰ পৰা শুনি পেলাই এটা কান ওলাই দিয়া নিজৰ কাম যি কৰিছে এইটো কৰি থাকিব লাগে লাষ্টত এনেকা কৰিলে তোমাৰ অ কামটো আগত ডাঙৰ হব ন তুমি বেলেগৰ কথা শুনি পেলাই এনেতে কি কৈ আছে শুনি পেলাই তুমি নিজৰ আত্মনিৰ্ভৰশীল খতম কৰি দিলা তেতিয়াতো নহবা তেতিয়া তোমাৰ কামৰ বেয়া হৈ যাব পিছত তুমি কি কাম কৰিছা এইটো চব বেয়া হৈ যাব একো কৰিব নোৱাৰিবা তুমি জীৱনত।
হয় হয় তুমি বাৰু ঠিকে কৈছা আৰু মই ভাবো যে মানে। আনৰ কথা শুনিলেহে আনৰ উন্নতি। হব তোমাৰ উন্নতি নহব যদি আমি বেলেগৰ কথা শুনি চব। কামবোৰ কৰোঁ বেলেগৰ কথাত উঠা বহা খোৱা। মানে অভৃথিং। কাম যদি বেলেগৰ কথাত কৰো যে বেলেগে যদি কয় এইটো নকৰিবি। শুনিলোঁ এইটো নকৰিবি শুনিলোঁ এনেকুৱা হলে মানে আমাৰ। নিজৰ কাৰণে প্ৰব্লেম মানে নিজৰে লাইফ ধ্বংস হ'ব। আৰু তুমি বেলেগৰ অ বেলেগৰ কথা নোশুনি। নিজে খাই। উম নানা বেলেগৰ কথা নুশুনি চব বস্তু নিজে কৰিব লাগে হাজাৰ। কাকো মোৰ মতে বিশ্বাস কৰিব নোৱাৰাই আজিকালি জীৱনত। কাকোয়েই বিশ্বাস কৰিব নোৱাৰা।
উহ। সেইটোয়ে মানে তোমাৰ যেনেকা কলে চবৰে নিজৰ নিজৰ জীৱন থাকে তুমি নিজৰ জীৱনে চাব। বেলেগৰ জীৱনে চাবি বেলেগে কি কৰিছে তো তোমাৰ কি মন মানে। বেলেগে কি কৰি আছে ত তোমাৰ। অ তুমি বেলেগ কি কৰিছে তোমাৰ একো লাভ নাই। মানে নিজেকে চাই থাকিব লাগে আমাৰ বেলেগ কি কৰিছে কি চাই পেলাই লাভ নাপায় আৰু তোমাৰ। নিজৰ জীৱন ধং হ'ব কি সিহঁতে কৰি আছে মই কিয় কৰিব পাৰা নাই। সেইফালে নিজৰ জীৱনৰ ধ্বংস ইয়াৰ পৰা ভাল নিজৰ বস্তুৱয়ে চাই থাকিব লাগে আৰু তুমি কি কৰি আছা।
চবৰে বেলেগ বেলেগ লাইফ আছে নিজৰ। নিজৰ লাইফত জিয়াব লাগে বেলেগে লাইফত কিয় সোমাব লাগে হয় ন নাই বেলেগৰ কথাত। বেলেগৰ লাইফত মানে মাজত কিয় সোমাব লাগে নিজৰ নিজৰ লাইফত। চবে খুচি থাক হয় নে নাই। আজিকালি এনেকুৱা বা এনেকুৱা লগৰো পাইছোঁ মই। তোমাৰ ধৰ মোৰ মোৰ অলপ পইচা পাতি বেছি হ'ল হা কিবা কাৰণত। তেওঁলোকৰ মানে নজৰ লাগি যায় মানে নজৰ কেনেকুৱা টাইপ এই। তই তো কিবাই কৰিছিলি তই ইমান আমাতকে কিয় ইমান হৈ গলি।
ঠিক আছ তুমি মই। ভাব তুমি যেনেকুৱা ক'লা মানুহ আজি আজি কালি। আমাৰ লগতে কাম কৰিছিল আমাৰ লগতে থাকিছিল। এতিয়া তুমি ডাঙৰ হৈ গ'ল ত আমাক তুমি নাচাই কেনেকা মানে তুমি মানে। তে তোমাৰ যেনেকা তুমি যেতিয়া কাম কৰি আছিল তোমাক কৈ আছিল কি তুমি কৰিব নোৱাৰিব তুমি। তলত আহি জাব আচলতে ত তুমি নাছিলে ইহঁতে ক'বা আৰু এই এতিয়া ডাঙৰগ মানুহ আমক নাচাই এনেকা এনে। ক'ব মানুহ বিলাক আৰু সেনেকে থাকে এ তুমি যেতিয়া লাগা টাইম চোৱা নাছিল তোমাক কি। একো কৰিব নোৱাৰিব এনে কৰি আছে লাভ নহ'ব এনেকা। টাইমো লোকচান কৰি আছে নিজৰ ঘৰৰ পৰা হয়তো তোমাক এতিয়া কব। তুমি তুমি তো আমাকা নাচাই ডাঙৰ মানুহ 'হয় গলা এনেকা কব আৰু তোমাক। সিহঁতৰ শুনি পেলাই লাভ নাথাকে আৰু কিয় কৰে তুমি জানে তুমি যেতিয়া। নিজৰ কামত চাই আছিল কোনে তোমাৰ লগত আছিল কোনে তোমাৰ লগত নাছিল যোনে তোমাৰ লগত ভালকে থাকিছে। তুমি জোনে তোনে তুমি কিবা মদত লাগিছে জোনে সহায় কৰিছে ত তুমি সিহঁতকে চাবা না তুমি। যোনে তোমাক কৈছে ক ক কৰিব নোৱাৰিে ই কৰিব নোৱাৰে এনে কলে তোমাক তুমি সিহঁতক কিয় সহায় কৰিব। তোমাৰ কামত এন্তে সহয় কৰা নাই তোমাক তুমি এন্তে সহায় কৰিবলে কি পাব এইটো মানে তুমি নিজৰ। কামবোৰত চাব লাগে তাৰপাছত যোনে তোমাক কহয় কৰিছে ইহঁতৰ মানে অলপ একেলগে থাক লাগে ইহঁতৰ লগতে মানে। তুমি যোনে যোনে তোমাৰ লগত একেলগে আছিল যে তোমাৰ একদম এ প্ৰ। প্ৰব্লেম হৈছিল জীৱনত একো কৰিব পৰা নাছিল যোন তোমাৰ লগত আছিলে ইহঁতৰ লগত থাকিব লাগে আৰু তুমি। বাহিৰৰ বেলেগ মানুহ কৈ পেলাই লাভ নাথাকে আৰু।
হয় তুমি ঠিকে কৈছা আছ মানে তোমাৰ য বেয়া। টাইমত যোনে তোমাৰ লগ দিয়ে তেওঁলোকে তেওঁলোকক- তুমি ডাঙৰ হৈ যোৱাৰ পিছতো চাবা স কিন্তু তোমাৰ যদি বেয়া পৰি। টিতিত মানুহ কোনটো এনে ডাঙৰ মানুহ নহয় একদিন হলেও মানুহ জীৱনত বেয়া বেয়া মানে বেয়া। আছিলে পৰিস্থিতি আছিলে এইটো তায়মত তোমাক জোনে জোনে মানে সহায় কৰিছে তুমি ডাঙৰ মানুহ হ'লে- সিহঁতকে চাবা ন চটোৱে সি সিহঁতে তোমাক চাপৰ্ট কৰিছিল স সিহতৰ মানে তোমাৰ ওপৰত বিশ্বাস আছিল যে তুমি এদিন ডাঙৰ মানুহ হ'বা। চঅ, তুমি এই বেয়া মানুহ কেইটাত হেল্প কৰিবা নিগেটিভ কমেন মানুহকেই হেল্প কৰিবা নে ভাল মানুহকেই হেল্প কৰিবা অভিয়াচলি তুমি ভাল মানুহ- মানুহ কিতাক হেল্প কৰিবা চ জো মানে চাপৰ্ কৰিছিল তোমাক- মানে তোমাক যি যি লাগিছিল চাকৰিৰ কাৰণে আনি দিছিল বা যিমান দৰ হেল্প প- তেওঁলোকে কৰিছিল সমাজৰো কিছুমান,। এনেকুৱা লোক আছে মানে তোমাক পুৰা চাপৰ্ট কৰিছিল।
যিমান পাৰে হেল্প কৰিছিল চ' তেনেকুৱাই মানে আজিকালি জীৱনত যদি তুমি যদি। তাগ কৰিব আছে নহয়। আত্মবিশ্বাসটো মেইন আত্মবিশ্বাস নাথাকিলে তুমি জীৱনত বাস কৰাতকে নকৰাই ভ তোমাৰ লাইফ ধ্বংস হৈ যাব।
উ ঠিকে কৈছে মানে তুমি যেনে কৈছ আত্মবিশ্বাস নাথাকিলে মানুহ ওপৰত একো কৰিব নোৱাৰিবা আগত সফলতা নাপাবয় মানুহবোৰ এতিয়া আৰু
ঠিক আছে বাৰু ৰাখিছোঁ হা
অ ঠিক আছে ভাল লাগে তোমাৰ কথা পাতি ধন্যবাদ দে